হেল্ল'।
হেল্ল'।
অ'।
অ' বিষ্ণু কেনে খবৰ।
অ' আছোঁ, ভালে আছোঁ।
অ' ভাল। আছো দিয়া কিবাকে।
অ', অ' খোৱা বোৱা হল কেতিয়াবাই। এ বহি টিভি চাই আছিলো, নাই নাই কোৱা।
কথা আছিল তোমাৰ লগত।
অ' মই সেইটোৱে ভাবিলো আজি বহুত দিনৰ আজি বহুত দিনৰ মুৰত ফোন কৰিছা। কিবা কথা থাকাৰ কাৰণে ফোন কৰিছা বুলি ভাবিলো।
অ' অ' নাই বোলো তোমাৰতো বিয়া পাতপা আজি দুই তিনি বছৰ হৈ গ'ল।
তিনি বছৰ মান হ'ল ন তিনিবছৰ হল হয় হয়
সুধিলো আৰু মানে অ এতিয়া মোৰো সময় আহিছে সেইটো মই বোলো বিষ্ণু এতিয়া কেনেকে সংসাৰ চলাই আছে বা কেনেকুৱা কি অলপ টিপচ দিলে হয় মোক
হয় হয় এ মইতো তোমাক কেতিয়াবা কৈছিলো তোমাৰ ঘৰত চোৱা তোমাৰ আহ বুঢ়ী মা কেইজনী আছে বুঢ়া বাপেক এজন আছে হয়নে তোমাৰ তোমাৰ কেতিয়াবাই সময় হৈছে তে অলৰেডি তোমাক মই সেই মোৰ মোৰ বিয়া যেতিয়া ফিক্স হোৱাই নাছিল মই তাৰ আগতে আগৰ পৰাই তোমাক কৈ আছিলো যে বিকাশ তোমাৰো মানে বিয়াৰ কথা আৰম্ভ কৰা আৰু ভাবা এই ভাবাৰ লগে লগে কিছুমান বস্তু নহয় ন তুমি ধৰা আজি ভাবিছা তেতিয়াহে তোমাৰ আহ মানে হয় আৰু এটা প্ৰচেছ চলে মানে কিবা এটা কথা আজি পাতিলো তেতিয়াহে এইটো আজি তুমি বিয়াৰ কথা ভাবি যে অ আজি তুমি বিয়াৰ কথা ভাবিছা কালি তোমাৰ বিয়া হ'ব সেনেকুৱা নহয় ন টাইম লাগে অ সময় লাগে মোৰ এনে আৰাম আৰম্ভণিতে তোমাৰ চোৱা বা আমাৰ এনে কথা বতৰা আৰম্ভ হৈছিল আহ জানুৱাৰীত আমাৰ বিয়া হৈছে আগষ্ট যত কথা ধৰণৰ কেনেকুৱা ধৰণৰ চোৱা চপ'জ চাপৌ'জ একজাম্পল এটা দিছো অহ সেই
অ অ মানে মোৰ বেলেগ প্ৰব্লেম নাই মোৰ মানে ভন্টি থাকিল ন ত ভন্টিক বিয়া বিয়াৰ পিছতহে মানে বস্তুবিলাক ঠিক লাগিব কাৰণ ভন্টি বিয়া নহাকে মই বিয়া দিলে অলপ বস্তুটো বেয়া হয় ন
সেইটো হয় কিন্তু তাৰ চব ভন্টিৰ বিয়া পাতাৰ লগে লগে তুমি তোমাৰ বিয়াৰ কথা চিন্তা নকৰিবও পাৰা ন বহুততো ফাইনেন্সিয়েল থাকে প্ৰব্লেম থাকে তোমাৰ ভণ্টিৰে বিয়াঘৰত বিয়াত পাতাৰ পিছত বা তুমি ভে ভন্টিক বিয়া দি দিলা তাৰপিছত তোমাৰ এ যিটো মানে, থাকে আৰু অৱস্থা এটা সেইটো বা ৰিক'ভাৰী এটা সময় লাগেতো।
সময় লাগে, সময় লাগে।
অ', অ'। তুমি এতিয়া তুমি, বিয়া পাতি কিনে তুমি বাহিৰত কাম কৰি আছা, বাহিৰত গৈ আছা, ত', ঘৰত আহ যে আছে এজনী চাব পাৰাকে মানে অ', মা-দেউতাৰ চাব পৰাকে আছে এজন বা এজনী আছে বুলি, তুমি নিশ্চিন্ত মানে থাকিব পাৰা বাহিৰত গলে। কি তুমি যদি বাহিৰৰ ঘৰৰ পৰা বাহিৰত যোৱা তোমাৰতোটো মন মানে চঞ্চল হৈ থাকে ন', এই ঘৰত মা দেউতাৰ কি হল ভণ্টি-ভন্টীয়ে নিজৰে কাম কৰি নিব, নিজে নি পঢ়া শুনাই কৰিব, নে কি কি কৰিব ভণ্টিয়ে।
উম, উম। তথাপিতো ঠিক আছে বাৰু তোমাৰ কথাষাৰ বুজি পালো মই কিন্তু এতিয়া, উ, মানে কোৱাচোন কি হিচাপে মানে, তোমাৰ চলিলে ভাল হয় মানে এইবিলাক মানে, হেৰি কৰাৰ পিছত আৰু মানে এইয়া মানে বিয়া পাতি বিয়া বাৰু কৰাৰ পিছত, অলপ বস্তুবিলাক ক'লে ভাল হয়।
একো নহয়, মানে চোৱা আ, সকলোৰে মানে চিন্তাধাৰাটো বেলেগ, বেলেগতো। এতিয়া, যোনে চোৱা যোনে বিচ হাজাৰ টকা বা মাহেকীয়া মানে দৰমহা পায় তা, সি ভা ভাবে যে, মোক পঁয়ত্ৰিশ হাজাৰ টকা হ'লে মোৰ চলিবৰ কাৰণে আৰাম আৰাম মানে, আৰাম যিটোল মানে সাধাৰণ লাইফ ষ্টাইল হয়, সেইটো আৰামচে চলি য বুলি ভাবে, কিন্তু চাৰ, পাঁচ হাজাৰ টকা মাহেকীয়া দৰমহা এনে মই উদাহৰণস্বৰূপে কলোঁ যে, পাঁচ হাজাৰ টকাটো আজিকালি দৰমহা নহয়ে বাৰু বাৰু কিন্তু এ, যে, দহ হাজাৰ টকা যা দৰমহা হয় সেই ভাবে যে মোক বিশ হাজাৰ টকা হ'লে মই ভালদৰে চলিলো হয় কিন্তু কথাটো কি জানা
কি বা
সুখী
সখী কোনো নাই উ
বুজিছা যোনে দহ হোজাৰ পাই সি বিশ হাজাৰ অ অ অ হয় হয়ে এইটোও হয়ে একদম সচা কথা মই কোনোবাই দহ হাজাৰ পাই আছে সি বিশ হাজাৰ পোৱাত আ সাত কাম কৰি আছে যোনে বিছ হাজাৰ পায় আছে এই ত্ৰিশ হাজাৰ পৰা কাম কৰি আছে কিলে সি যিটো মানে পাই আছে ধৰা কোনোবাই বিশ পাই আছে কোনোবাই ত্ৰিশ পাই আছে কোনোবাই পোন্ধৰ পাই আছে সি সেইটোতে মানে সন্তোষ বোলা বস্তুতটো নাই তাত সন্তুষ্ট নহয় আহ যদি তুমি আহ আজি ধৰা দহ হাজাৰ টকা পাই আছা ন তুমি ঘৰৰ ঘৰৰ পৰিয়াল চাই কিনে তুমি নিজৰ মানে থকা খোৱা গোটেই খিনি চলি আছা তেনেহলে তোমাৰ আহ আৰু এজনে যদি তোমাৰ ধৰা বিয়া পাতিলা কালি তোমাৰ দুদিন পিছত তোমাৰ বিয়া হল তোমাৰ কইনাজনী আহিলেও সিমানেই খৰচ হব তোমাৰ খৰচ বাঢ়ি নাযায় সিমানেই খৰচ হব খৰচ খালী এবাৰেই হয় সেইটো বিয়াৰ সময়ত
আহ বিয়াৰ সময়ত
বিয়াৰ সময়তেহে খৰচটো হয় বাকী তোমাৰ সেই এ যদি মাহেকত তোমাৰ ধৰা মাহেকীয়া হিচাপত ধৰা দহ কিলো চাউলৰ জেগাত তোমাৰ পোন্ধৰ কিলো চাউল লাগিল
আহ
পাঁচ কিলো চাউলত ইমান ডাঙৰ পাহাৰ কু হৈ ন পৰে তু তুমি যদি এক্সট্ৰাকে আৰু কিনিব লগা হয় অ এতিয়া মানুহে সেইয় সেইটোৱে আৰু মানুহে ভাবে যে মানুহে পইচা আহ মানে ধেৰ যেতিয়া পাহাৰখন পাহাৰৰ দৰে যেতিয়া পইচা তুমি কৰি ল'বা তাৰ পিছতে যদি বিয়া পাতা তেতিয়া ভালদৰে সংসাৰটো চলে বা ভালদৰে বিয়া পাতা তাৰ পিছত জীৱনতটো যায় বুলি ভাবে কিন্তু উ ভালদৰে জীৱন যোৱাৰ কাৰণে একো নাই দৰমহা কম হলেও শান্তি লাগে যদি বুজা দুই দুই ততে যদি বুজা পৰা থাকে তেনেহলে আৰু ইয়াতকে ডাঙৰ আৰু তোমাৰ একোৱে নাই তুমি যদি তুমি যদি তোমাৰ কইনাক বুজি পোৱা কইন যদি তোমাৰ বুজি পায় আহ জি ম জি আ যিমান আছে তাতে শান্তি আছে তোমাতকে আৰু সুখী কোনো নহয়
ো নহয় হয় কথাষাৰ নোৱা নহয়
তুমি বেছি আশা তুমি আশা আশা কৰা ভাল কিন্তু ইমান আশা কৰা ভাল নহয় যে মি যিটো সেইটো পুৰণে নহয়
পুৰণা নহয় অ কিছুমান মানুহে কয় যে মানে খৰচা যিমান হয় বা মানে মানে
অ হয় খৰ্চা হয় এটা সময়ত হ'ব বা তোমাৰ চোৱা ফ এতিয়া তুমি বিয়া পাতিলা বিয়া পাতাৰ সময়ত খৰচা হ'ব সেই কিন্তু তোমাৰ হ'বলগীয়াই খৰচা হয়ে ন তুমিতো আৰু যদি বিয়াই পাতিম বুলি ভাবিছে তেনেহ'লে খৰচটো হ'বই নিশ্চিত ভাৱ স থ আৰু অ তাতে একো নাই দ্বিতীয় কথাটো একোৱেই নাই খৰচটো হ'বই কোনেও সেইটো বাধা দিবই নোৱাৰে তুমি সাময়িক ভাৱে য যেতিয়া বিয়া পাতে সেইটো খৰচ হ'ব হ'ব লগাো মানে আৱশ্যয়ক হয় যে বস্তু খিনি যি যি দিবা তোমাৰতোতো দিবই লাগিল দিব লগা খিনি কইনাক ন ত সেনেকুৱা আৰু তোমাৰ বাকি বিয়াৰ পিছত আহ বিয়াৰ পিছত সেনেকুৱা খৰচ একো নাই বিয়া হোৱাৰ পিছত তোমাৰ যেতিয়ালৈ অ ালে তোমাৰ ৰা ছোৱালী স্কুললৈকে যোৱা নোযোৱা মানে যোৱা বয়স নহয় চাৰি পাঁচ বছৰ যেতিয়ালৈকে নহয় তেতিয়ালৈকে তোমাৰ খৰচ নাই
বৰচ নাই অ
যেতিয়া ল'ৰা ছোৱালী স্কুলত দিবা তেতিয়া অ হ'ব খৰচ হ'ব সেইটো বেলেগ কথা সেইটো পাঁচ বছৰ পিছত কিন্তু পাঁচ বছৰ পিছৰ চিন্তা তুমি যদি আজিয়ে কৰিবা তেনেহ'লে ক'ত হ'ব তুমি তুমি ভাবিবা মই পাঁচছৰ পিছত মোৰ ল'ৰা ছোৱালক মই স্কুলত দি তেতিয়া মোৰ খৰচ হব বা মোৰ মই এতিাৰ পৰাই জমা কৰিম অ জমা কৰাতটো ভাল কথা কিন্তু তুমি সেই খৰচ হব বুলি সেইটো চিন্তা তুমি মনত লৈ বহি থাক
নোৱাৰ নোৱাৰ উ উম
ত সেনেকুৱা ধৰণৰ কথা হয় আৰু কিছুমান ত আৰু বিয়াতোতো চোৱা বিয়া তোমাৰ যাৰ একেবাৰে কম পইচা সিও বিয়া পাতি সংসাৰ চলি আছে আৰু যাৰ একদম বেছি সিও বিয়া পাতি সং কথা চলি আছে কিন্তু সুখী কোন সুখী সুখী সেয়ে যোনে এ শান্তিত এ দুসাজ ভালদৰে খাই বহি আছে উ আৰু দুয়োটাৰে মাজতে মানে ধৰা বুজ পৰা আছে সিয়ে সুখী অ বাকীনো আৰু কি আছে সেনেকুৱা একো নাই উম আহ আৰু সলনি সলনি হ'ব লাগিব হা সলনিটো প্ৰকৃতিৰ নিয়মে হয় বুজছা না এটা এটা তুমি গছ পুলি আনি ৰুবা আমৰ গছ আমৰ গছ বা তামোলৰ গছ কৰি এটা আনি ৰুবা তামোলৰ গস্তয়ে সেই বাকল এৰাই এৰাই এৰাই ডাঙৰ হ'ব হয় ন তাৰ পৰাৰা ফুল হ'ব ফল হ'ব সেই ফলটো অ মানে মানুহে চিঙিব চিঙি কিনে তাক কাটিব কচি কনে টুৰা কৰি কিনে ব গুত গেটাই গোটেই বেছে কেচাই বেচে সেইটোতো পৰিবৰ্তন হয় ন ত সেনেকুৱা মানু মানুহৰো হয় যে সলনি হ সলনি চ তুমি যদি এটা কাপোৰে তুমি এসপ্তাহ ধৰি পিন্ধি থাকা তে সেইটোতো গোন্ধাব ন
গুন্ধাব অ
তুমি এটা তাপ তো একদিন বা দুদিন মেক্সিমাম তাতকেতো বেছি পিন্ধিব নোৱাৰে বাা ত' তুমিতো সেইটো সল সলাবই লাগিব ত মানুহ সলনি হব লাগিব এতি তোমাৰ ধৰা এক্সট্ৰা খৰচ যি আছিল তুমি সেইবোৰ বিয়াৰ পিছত কমাব লাগিব তোমাৰ ধৰা তুমি অ এনে তুমি যদি ঘৰৰ পৰা ওলাই যোৱা তেনেহলে তুমি বাহিৰত তোমাৰ দিনটোত খৰচ কৰা এশ টকা কিন্তু বিয়াৰ পিছত তুমি সেই সেইটো পৰিমানটো কমাব লাগিব
অ অ নাই সেইটো কাৰণেই মই ফোন কৰিছিলো তোমাক বাৰু
তাকেইতো সেনেকুৱা আৰু বেলেগ আৰু এক্সট্ৰা কেতি লৈ একো নাই সেইটো এইখিনিয়ে হয়
অ অ অ দিয়া ঠিক আছে ভাল লাগিল সেইখিনি কথা কোৱাৰ কাৰণে অ অ ঠিক আছেঠিক আছে থেংক ইউ
আহ